হেল্ল'? কোৱ কাটে খাই গ'ল এতিয়া।
অ', মই বাহিৰত আছিলোঁ।
এই যে কিবা লিমিট এটা লগাই দিছে চাগে। সেইটো কাৰণে ফোনটো তোলে যোৱা নাছিলে আক। কি কৰি আছ?
মই বাহিৰলে আহিছিলোঁ।
অ'
তই কি কৰি আছ? হা?
মই ৰাস্তাত ওলাই আহিছোঁ। ভাত খালি নেকি?
ভাত খালোঁ। তই খালি? তই খালি?
মই নাই খোৱা। মই এই ৰাস্তালৈ ওলাই আহিছোঁ অকলে।
অ' - অ'।
খালি নেকি?
অ'।
কিহে খালি?
ভাত মাছ
আচ্ছা এপিচ উলিয়াই থ মই গৈ আছো
হ'ব
ই অ বোলো ফোন এটাকে মাৰোচোন কিকোনো কৰি আছ বোলো
ঠিকে আছে ঠিকে আছে গৰম লগা নাই।
এই গৰম লাগিছে কাৰণে ৰাস্তাত ওলাই আহিছোঁ লাইনটো গুচি গল
স স
মই আহিছিলো এই তিলক দাৰ দোকানত আছিলো তিলকৰ লগতে লে লেকচাৰ মাৰী মাৰী মৰী মাৰী মাৰী মাৰি তাৰ পিছত এতিয়া বোলো আহচোনকে আহ ত তুলোকে ফোন এটা মাৰো মাহত ক'ত গল
হেল্ল'।
আহ।
হা।
তিলকৰ দোকানত কাষ্টমাৰ আছে নাই বোলো তিলকৰ দোকানত কাষ্টমাৰ আছে নাই।
আছে আছে এডৰা মান আছে।
ফুল ইনকাম।
হ।
মই আহিছো সিহঁতৰ দোকানো বন্ধ কৰিছে তাবা সিটো। মনুজ দে, মনুছে। সেই মনোজে মই দুয়োটাই একেলগে সেই পান ঘলে আহিছো।
আচ্ছা আচ্ছা।
উম। বাকি খানা চানা এটা খাব লাগিছিলে নহয়।
খানা উলিয়া তহতি।
তই উলিয়া ক, আমি খাম।
দায়িত্ব লৈ বেয়া পাওঁ।
ৰান্ধনী দায়িত্বতো লওঁ যদি পাৰি।
মই সেই দায়িত্ব লৈ চবতকে বেয়া পাও। লাগিলে পইচা পইচাটো দুগুণ দি। দিম লাগিলে কিন্তু মই সেইটো দায়িত্বলৈ বেয়া পাওঁ।
দুগুণ। ঠিক আছে তেতিয়াহ'লে আমি। তই দুগুণ দিলে আমি এহেজাৰকে তোলাৰ কথা আছিলে তই দুহেজাৰ দিবি হ'বনে।
নহ'ব কথা নাই কিন্তু মই একো দায়িত্ব নলও মই অকল খাবহে যাম।
অ হ'ব দুহেজাৰ দিবি নেকি।
অৱ।
হা।
হ'ব দিম।
সঁচাকে
সঁচাকে
দুহেজাৰ খানা হৈ যাব।
কথা নাই আমাৰ হ পইচা থাকিলে মই দি দিম।
দুই হোজাৰ টকা দিবি একশ টকা মেগি নিম চব বাকীৰ গাপলা।
এ বেলেগ ঘাপলাই হৈ যাবচোন।
চ ৰূপয়া কা ঘাপলা।
উ।
এ ফটা আহিছিলে ক'লৈ গ' জানো।
জানো আকৌ গ'ল চাগে মইনা তত।
মইনা অ সেই মইনা। মোক ফোন কৰিলে ফ বলে কৰিছো মোৰ চ ল তাৰপ ভালে আছো বোলে। পচন্দন্দছে। পেণ্ট লাগিছিলে বোলে পেণ্ট এটা আচতে মোৰ জো আমাৰ হলে যা। বোলো এ দে পতনাখখন কাপোৰ কানি বহ এ থ আছিলে কোনকেইটা ওলাই আছে মই নাজানো বোল। কুলা পেন্টা আছে সেইটো থৈ যাবি বাকী কোনটো পিন্ধ পিন্ধি য বুলি কৈছো।
বা যায় ইমান সি সাজি ক আচি
নেজানো নেজানো নিলে নে অ নিল। তাৰপিছত মই ক'লোঁ তাই কৈছে সৰি আমাৰ ফালে গ'ল গৈ মেলি কৈছে বোলে সেই পা নাই। মই ত মই কলো হ'ব ৰ মই গৈ আছো বোলো তাৰপৰা আহিলো আহি। পাইছোসি সি বাইক লৈ ওলাই আহিছ আপাচি এখন লৈ মেলি। আপাচিখন মইনা ভাগনি।
আপাচি জানো মইনাই চলায়। চুমনৰ এখনহে আছে দে গম নাপাওঁ দেই। থাকিবও পাৰে সেই গেৰেজৰ হ'বও পাৰে।
নহয় অ কতো অ অনা দেখিছো।
অ তাৰপা। গলগে গল হ'ব দে সৰু হ'ব দে আৰু।
আচ্ছা আচ্ছা। ভাত কিয় বনালী।
ভাত আমাৰ বনাবলৈ যোৱ যাম কি বনাই আক। এইয় লাইন লাইনে নাই বনাবলৈ তাকেতো।
লাইন্মেনক ফোন কৰ না কেলে কাইন কাটছে।
ফোন কৰিলে সেই একেটাই কব সেই টাইমিতে কি কয় গম পা নাই ফোন কৰিলে।
কি কয়।
কালি পৰি আজি কেইদিনমান আগত লাইন গৈছে। আমাৰ ই মাহীহত যে আহিছিলে।
আহ।
ৰাতি যে আহিছিলে আজি দুদিনমান আগত যে। অ তেতিয়া ফোন মই সেইদিনা ফোন কৰিছো সেইদিনা লাইন নাছিলে নহয়। কি কৈছিলে। দাদা কি ক'ব বোলে এই সামঠি ফিদা ছিঙিলে। অঁ। অণমান টাইম লাগে। মই কৈছোঁ অকমান টাইম নওঁ বোলো কাইলে বুলো ভণ্টি পৰীক্ষা আছে বোলো।
হ হ।
পঢ়া এটামান লগা নাই জ পৰীক্ষা এতিয়া কেনেকৈ দিব স বোলো। তাৰপছ হেৰি ক'লো ঠিকঠ কৰিছ। অ সেৰি ঠিক আছে।
ম ততো বেয়া কৰিম। উম মইতো কৈ দিওঁ সিহতি মোক কলগীয়া হয়।
কি কয় তোমাক তোক।
মোকতোতো মইতো কৈ দিওঁ ভাই হেতেক মানে যি টি কয় দিও হেতি কয়। দাদা কি ক'ব বোলে মই নিজে আন্ধা আমন্ধে ভাত খাই আছো আপোনাক মই কি ক'ম।
আহ মানহ তেনেকে কয় অ।
আমিও আন্ধা মুন্ধাই খাই আছোঁ এনেকৈ ফালটো নকৰিব আকৌ যেতিয়া তেতিয়াই কাটি দিয়ে।
সেইতে মই তেনেকে কৈছোঁ এবাৰ কৈছে বোলে হেৰি। এ কি কব আৰু ফিতা চিগি আছেয়া অন্ধা টো হবই ন ন। তাৰপা অকমান দেৰিচত লাইনত উিলে নহয়। তাপ কাট দিলে।
বেয়া খং উঠি যায় এনেক।
তাৰপা আকৌ তেনেকে তিনিদিন। তিনি আজি আগত দু মান আগত ফোন কৰিছো। সনানি কৈছো বোলে সেই কি বুলি কৈছিলে দেই ৰ। উম। বুলি কৈছিলে। অ হেৰী লাইনটোত হেৰী কি কয় চব ফালে দিবলগীয়া হৈছে যে। ভল্টেজ নাই ভল্টেজ টানিব পৰা নাই সেইটোকাৰণে এফালে অফ কৰি এফালে দিবলগীয়া হৈছে। মই কইছো এফালে অফ কৰি এফালে মই কইছো সেইটো কি কথা বোলো। লাইন চব ফালে লাগিলে ভল্টেজ অকণমানে পাব লাইট‌ গিটা অকণমান জ্বলি থাকিব।
সেইটোৱেই সেইটোৱেই।
ঠিকছে কৈছিলা আৰু বেছি নাই। কাহ বেছি হ'ল। বেছি মানে কি হয় ফেক্টৰীবোৰ নথাকে জানো ফেক্টৰীবোৰ ৰাতিপুৱা লাগে না।
সেইটোৱেই সেইটোৱেই কাৰেণ্ট আহিলে।
ৰাতি পাৱাৰটো লাগে যে।
মই ডেইলি ফোন কৰোঁ তাক কাইণ্ট কাটিলে ফোন কৰোঁ।
উম। এই ৰাতি সেই কাৰণে। ওম আহিবা মইও আৰু দশটা বজাৰ পাছত। মানে আৰু দশটা লাগে আৰু।
সেইদিনাখন বাৰটা বজাত ফোন মাৰিছো তালে।
ৰিচিভ ৰিচিভ কৰিছে নে সি।
কৰিছে অহ।
তাৰপৰা সেই কি কয় ৰিচিভ কৰি পিনে কি কৈছে।
এই ধুমুহা দিনাখনে ব বতাহ চতাহ যে মাৰিছিলে বৰষুণ বিজুলী।
অ।
পিছে গছ চছ পৰিলে ভাইটি আ তাৰপিছত হেৰিমান। কাইলৈ ৰাতিপুৱা পোৱাও সম্ভাৱনা নাই আবেলি মানে।
তাৰপিছত।
তাৰপিছত মই বোলে হ'ব পাৰিলে সোনকালে কৰিব।
মই লাইনমেনৰ মাথা। বকে মানে তেতিয়া হ'লে।
একদম না মই কওঁ মোৰ নিচিনা আকৌ। কিমানটাই কয় পত্তা নাই।
তাকে তো। কব লাগে কব লাগে নকলে বেয়া। মাজে সময়ে শেষা দিব লাগে।
সেইটোৱেই হেৰি।
তেতিয়া হলে লাইন চাইনবোৰ দি থাকিব।
হোম হোম।
ফুলি কেনে কি।
সোমেই শুৱা নাই গৰমত টোপনিয়ে নাযায়।
বাহিৰত বহি আছা নে ভিতৰত আছা।
উম মই ভিতৰত আছোঁ বাহিৰত গেলা ওম। মহে কামুৰিছে।
বাছুক ফোন কৰিছিলি নিকি
এ নাই কোৱা কৰিছিলোঁ।
হেয়াত ফোন অ।
ইয়াত নহয় ডাইৰেক্ট কল কৰিছিলোঁ।
অ।
পৰীক্ষা তাৰ কাইলৈ পঢ়ি আছে।
পৰীক্ষা পৰীক্ষা খতম হৱা নাই নিকি
সিহঁতৰ পৰীক্ষা চলি আছে।
অ বৰ আচৰিত পৰীক্ষা দে তেতিয়াহ'লে।
উম হুম
এৰা ফাইনেলটো তহঁতৰ লগত একেলগে নহয় নেকি
একেলগে হ'ব
আকৌ পৰীক্ষা মানে এই টেষ্ট বুক খেলি মেলি মেলিকে হয় হয় নাই
উম তেনকা কথা ম তাকে ভাবো
আহ
তাকে পৰীক্ষা ধৰা সদায় স্কুলতে হয়হি হয় ন চেণ্টাৰ উঠাই দিলে নি
নাইলৈ
কেতিয়া উঠালে
এইবোৰ মান
এ এতিয়া এতিয়া ক'ত হ'ব হা মতি
লে মই ভাল আছিলে হ হয় নাই বাৱ
উম